হেল্ল' অ দিবেশ্বৰ।
ভালে আছ?
আছো আছোঁ, তই?
আছো দে চলি আছে মোৰ।
চলি আছ ন ঠিকে? অ খবৰ পাতি নাই তাকেতো এ অ মই অলপ ব্যস্ত আছিলোতো সেইকাৰণে আৰু ময়ো ফোন কৰা নাই, কৰিম কৰিম বুলি মানে ভাবোঁ আৰু পাহৰি যাওঁ।
উম বুজিছো বুজিছো। তোৰ সেই নাই মই এই, আছে ঘৰত ঘৰত আছে দে। মানে তোৰ ফালে আছে। উম। বাকী শুনচোন, তইটো টেনিচ কৰ্চ কৰিছিলি বহুত দেৰি। এো কৰ্চ ত‌ই, বৰ্তমান আই টি আই চাৰ্টিফাই ন ত‌ই, মই ভাবছিলো বে টেনিচটো শিকো নেকি এইবাৰ। মানে এ মান কি ষ্টেি ু পাৰে না এইটো।
কেমিচটো এক্সোয়েলি চা বিশ্বৰ চবতকে মানে, হেলথিয়েষ্ট মানে খেলৰ ভিতৰত অ তোৰ টপ পাঁচ শীৰ্ষ পাচত আছে।
শীৰ্ষ পাছত আছে।
পাছত আছে। টপ পে ফাইভ- আছে টেনিছ মানে সেইটোতোৰ অ মানে কি বুলি ক'ম তোৰ বন তোৰ হাত দি ষ্ট্ৰং তোৰ হা হাৰ্ট কাৰ্ডিঅ' ভ্কুলাৰ চব খিনি মানে আৰু ত মানে মই কোৱা নাইটো চাইন্সে প্ৰুভ কৰিছে যে টেনিছ খেলতটো মানে তোৰ খেলিলে তই মানে নৰ্মেল যদি আশী বছৰ বাচি থাক তই নব্বৈ বছৰ বাচি থাকিব মানে দহ বছৰ আহ বেছিকে মানে চাৰ্ভাইভ কৰে আৰু তো বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ পৰা পেইন মেইন আজিকালি বেমাৰ আজাৰতে মানুহে সোনকালে বুঢ়া হয় মানে সোনকালে মৰে গতিকে তোৰ বেমাৰ আজাৰ নহয় ভালকে থাকিব পাৰিবি মানে উম এই বয়স হ'লে আৰু টেনিছৰ কাৰণে তোৰ বয়স বয়সৰ কোনো সীমা নাই এতিয়াতো তোৰ বয়স আছে তে তোৰ তোৰ তোৰ বাদ দে পঞ্চাছ বছৰ ছাঠি বছৰ হোৱাৰ পিছতো মানুহ
অ টো কিছুমান কিছুমান প্লেয়াৰ কিমান বয়সস্থ ইণ্টাৰনেনেল লেভেল খেলি আছে
বিন্দাছ খেলি আছে আমাৰ ৰোহন বোপান যে আছিলে ছাৰ তেওঁ ফৰ্টি ফাইভ পঞ্চল্লিছ বছৰত ৰিটায়াৰ লৈছে
আৰু লিয়েণ্ডাৰ পেছ মানে কি লিয়েণ্ডাৰ পেছো অঁ
তোৰ লিয়েণ্ডাৰ পেছো ফৰ্টি ফ'ৰ ফৰ্টি ফাইভৰলৈ খেলিছে ৱৰ্ল্ড নম্বাৰ উৱান আছিল গতিকে টেনিছৰ কাৰণে কোনো বয়সৰ সীমা নাই গম পালি আৰু তই যি ভাবিছ এইটো জইন কৰিম বুলি বহুত ভাল কথা ভাবিছ
উম
বহুত ভালৰ কথা ভাবিছ এইটো
তাকে তোক সুধিম বুলি ভাবিলো তই ইয়াতকে বেছি স্পচিয়েলিষ্ট কোন হ'ব তইয়ে আছ ইয়াৰে
অঁ সেইটো সেইটোতো হয়ে এক্সপাৰ্ট মানে কি আৰু এতিয়া খেলিছো নাই শিকাব পাৰিম কথা নাই আহ তই এতিয়া চা ষ্টেডিয়ামত কত ষ্টেডিয়াম থাকিলে কথা নাছিল মই ষ্টেডিয়ামতে তোক লৈ পালে মই তোক শিকাব পাৰিলো হয় কিন্তু এতিয়া ষ্টডিয়ামটো ভাঙিলে ন নেহেৰু ষ্টেডিয়াম গতিকে এতিয়া সমস্যাটো সেইটোৱেই আৰু হ'ল এতিয়া তই ছাপোজ আ হেৰিতো যাব পাৰ আমাৰ ইয়াতে টেনিছ কৰ্ট আছে চচলত ইণ্ডিয়া ক্লাবত তাৰ উপৰত দিছপুৰত দিছপুৰৰখনটোত মাৰ হেৰিক এ সৰ্প কাঢ়ি হয়
অঁ
আই সেইখনতো ল'ব পাৰ চৰকাৰী তাতে অলপ মানে মাচুলটো অলপ কম হ'ব
এই দীঘলীপুখুৰীৰ উচৰত যে এখন আছে
কোনখন
দীঘলীপুখুৰী অখন নাই টেনিছ কোৰ্ট
জয়
অ ইণ্ডিয়া ক্লাব ন কেনেুকুৱা এখন ইখন
ভাল সেইখনত ভাল কিন্তু অলপ মাচুলটো বেছি হ'ব মানে তাৰ মেম্বাৰৰ কাৰণে কাৰণেত বায়ে তোৰ মাহত তোৰ পোন্ধৰ কি এডমিশন তোৰ পোন্ধৰ হাজাৰ ষোল্ল হাজাৰ মান হ'ব আৰু মাহে তোৰ তিনি হাজাৰ মানকে হয়
এয়া বহুত দূৰ জিমত জিম
আমাৰ নিচিনা মানুহৰ কাৰণে তোৰ আমাৰ নিচিনা মানুহৰ কাৰণে অলপ দিগদাৰ আৰু
উম এইটো হয়
সেইটো গম পাইছোঁ গতিকে মই সেইটোত মানে তোক মই হেৰি নকৰোঁ তাতে যি খেলিবৰ কাৰণে আৰু প্ৰেফাৰেঞ্চ নকৰোঁ মাতে ৰ
অচিকি ক'ত ক'ত খেলছ ন এনে
মইতো খেলিছোঁ বহুত জেগাতে খেলিছোঁ ন মই হাৰিয়ানাত গৈছোঁ দেলহী গৈছোঁ কেলকাটা গৈছোঁ আৰু বহুত মানে ইমান জাগাও যোৱা নাই ভাৰতৰ কিন্তু অলপ অসুবিধাৰ কাৰণে যোৱা নহ'ল আৰু যিমান যি জান টেনিছ উৰিষ্যা উৰিষ্যা খেলিব যোৱা নাই উৰিষ্যাত মই কোচিং ক'ৰ্চৰ কাৰণে গৈছিলোঁ
উম
উৰিষ্যা গেছো গৈ গৈছো কেলকাতা গৈছো
অ
আহ কোৰ্চৰ কাৰণে গৈছিলো
চবটছে ভাল ভাল এক্সপেৰিয়েন্স কত হৈছে গুটেইকেটা ত
চবতকে ভাল এক্সেপ্ৰিয়েন্স মোৰ উৰিষ্যাত বেছি ভাল হৈছে। উৰিষ্যাত বেছি ভাল লাগিছিলে। কাৰণ তাতে মই প্ৰথম প্ৰথম সাগৰ দেখা পাইছোঁ তাতে। মই লাইফত প্ৰথম মানে সাগৰ তাতেই দেখা পাইছোঁ। উৰিষ্যাতে। গতিকে উৰিষ্যা সিটো বেছি ভাল লাগিছিলে। আৰু উৰিষ্যাত য'ত হৈছিলে কিট বুলি ইউনিভাৰ্চিটিখন ভূৱনেশ্বৰত। সেইখন বহুত ধুনীয়া এখন মানে বিশ্ববিদ্যালয়, কলিংগা ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল টেকন'লজি বুলি কয়। বহুত ভাল এটা মানে কেম্পাছ। আৰু কোৰ্ট কেইখনো বহুত ধুনীয়া তিনিখন কোৰ্ট। ধুনীয়া চাফা কোৰ্ট। ভাল লাগিছে মানে তাতে তিনিদিন মই কোৰ্ছ কৰিছোঁ মানে কোৰ্ছটো মই শিকিছোঁ এজ এ কোচ অ'। মই ভাল এটা অভিজ্ঞতা লৈ আহিছোঁ। তাৰ পৰা
তই এতিয়া মোক এই কয় মই পাৰিম না ইমান সেইটো লেভেলে যাব?
সেইটো লেভেল তই এতিয়া কি বুলি ভাবিছ মানে টেনিছ খেলি পেলাই তই পেচাদাৰী টেনিছ খেলিম বুলি ভাবিছ, নে তোৰ মানে এজ এ ফিটনেছ খেলিম বুলি ভাবিছ? সেইটো ক‌ মোক।
যদি যদি গ যাও, চাঞ্চ পাও গুচি যাম আৰু।
চাঞ্চ পাওঁ গুচি যাম বুলি ভাবিছ, এইটোতো ভাল কথা ভাবিছ। কিন্তু এটা মানে এটা ‌কথা ক, টেনিছত ইমান মানে, আ, স্ক'প আছে, ত টেনিছ খেলটো বহুত ভাল বাৰু আৰু বহুত মানুহ এতিয়া মানে ৰেকেট লৈ আছে খেলিম বুলিয়ে, বহুত মানুহে লৈ আছে। মানে টেনিছৰ কোনো সীমা নাই, মই আগতে ক'লোঁ। গতিকে খেলিম বুলি ভাবিছ ঠিকে আছে, কিন্তু অলপ খৰচা বেছি হয়, টেনিছ খেলটোত। কাৰণ তই এখন ৰেকেট ল'ব লাগিব প্ৰথমতে, ৰেকেটখনতো তোৰ, আজিকালি ছয় হেজাৰ, সাত হেজাৰমান হ'ব।
তোৰখন কিমান আছিল?
মোৰখনতো, মই প্ৰথমতে লোৱাতেতো মোৰ কম আছিলে, একহেজাৰ, দুই হেজাৰত লৈছিলো মই। প্ৰথম লওঁতে মই আঠছ নে নচ ক'ত লৈছিলে? প্ৰথম একদম প্ৰথম এইবাৰ বৰ্তমান যি খেলি আছো এতিয়া বৰ্তমান সেইখনত চৈধ্য হাজাৰ পাঁচশ হয়।
বাপৰে বাপ! মজা ন? একদম প্ৰফেছনেল ন?
উম, একদম প্ৰফেছনেল। সেইটো মই খেলি থাকোঁতে মই দুই হেজাৰ একৈছতে লোৱা আজি ছ পাঁচ বছৰ হৈ গ'ল।
চলি আছে। ষ্ট্ৰিং বদলাও?
অঁ ষ্ট্ৰিং ছিঙিলে বদলাও। এনে প্ৰব্লেম নাই আৰু স
চাৰ্চ কিমান
ষ্টিংৰ চাৰ্জটোৰ মানে ডিপেন্দ কৰে কোনখন কি হেৰি ষ্ট্ৰিং লগাই আছো, কি কোম্পানীৰ ষ্ট্ৰিং লগাই আছোঁ সেইটো ডিপেণ্ড কৰে, সেই সেই হিচাপে মানে তোৰ মাচুলটো হয়।
আমাৰ যে উলুবাৰীত আছে, সেইখন নেকি তাতে দোকানখনত?
অ' তাতে আছে। মোৰ নিজৰ কোচজনে বনায়, মোৰ যোনজন কোচ হয়। তেওঁ তেওঁৰ তাতে লৈ যাওঁ। তেওঁ বনাই দিয়ে।
উম তোৰ টেনিছ আৰু কি কয় গেমটো বেডমিন্টন চিমিলাৰ নহয় ন বেলেগ বেলেগ ন?
বেলেগ বেলেগ বেলেগ বেলেগ, টেনিছটো চা, এতিয়া তই যদি বেডমিণ্টন খেলিছ তেতিয়াহ'লে টেনিছত মানে বেছি দিন নালাগে শিকিব মানে মোক এইটো বহুতেই সোধে, যে মই মই বেডমিণ্টন খেলিছো মই টেনিছ খেলিব পাৰিমনে নাই, বোলে অ' পাৰিবা কিয় নোৱাৰিবা। মই এনেকে ক'ও বোলে পাৰিবা কি কাৰণ তুমি টেন বেডমিণ্টন যদি খেলিছা বেডমিটনৰ স্মেছ থাকে টেনিচৰো স্মেছ থাকে। স্মেচ বুলি কয়। যোনটো মানে মাথাৰ ওপৰদি এনেকে মাৰে যে জঁপিয়াই পেলাই। সেইটো টেনিচৰো মানে অলপ অলপ চিমিলাৰেই হয়, মানে ইমানো হেই নহয়, এতিয়া চাপজ তই যদি ক্ৰিকেট খেলিছ ক্ৰিকেট খেলাৰ পিছত টেনিছটো খেলিব নে ইমান মানে তোৰ দিগদাৰি নহ'ব। কথাটো এইটোয়ে। তই যদি একো খেলা নাই তেতিয়া হ'লে টেনিছটো অলপ ডিফিকাল্ট হৈ যাব তোৰ কাৰণে বহুত দিগদাৰী হৈ যাব। মানে অলপ খেলটো সোনকালে
উম, এয়তো যোনে নেকি খেলে, একদম হেইতো একদম স্পৰ্টচ পাৰ্ৰ্চন নহয় দেছো
নহয় নহয় সেইটোৱে। ত কিবা এটা নহ কিবা এটা হয় যদি খেলিছ, সৰু পৰা ক্ৰিকেট খেলিছ খেলছ বা বেডমিণ্টন খেলিছ তেতিয়া হ'লে ত' টেনিছৰ কাৰণে বেছি দিন নালাগে। পটককৈ শিকিব পাৰিবি। আৰু টেনিছটো মানে মানুহে ভাৱে কি টাফ হয়, ইমানো টাফ নহয়, তই যদি মনোযোগ দি অলপ সময় দিব পাৰ তই টেনিচ ভাল এজন খেলুৱৈ হ'ব পাৰিবি। মেইন হ'ল সময় দিব লাগিব। টেনিচত
এ এয়া ক'ত শিকাবি, এয়া মাচুলটো কিমানকে ল'বি এতিয়া তোৰ পৰা যদি শিকো।
এ' মাচ মাচুলটো হ'ব দে মই কমকে ল'ম। কিন্তু তই চা, এতিয়া মই শিকালে মই তোক শিকাব লাগিলে তই প্ৰাইভেট কচিঙৰ মানে ক'ৰ্ চৰ্ড বুক কৰিব লাগিব,
অ'
গতিকে তই সেইটো কৰাতকে তই হেৰিত মানে তোক মই ইয়াতে কিছুমান টেনিছ ক'ৰ্ট আছে ভাল ভাল তাতে তোক মই মানে হেৰি কৰি দিম এডমিশনটো লোৱাই দিম অলপ কম কমতে হেৰি কৰিম মইতো শিকাব নোৱাৰিম ন তাতে ক্লাবত বেলেগ মানে ক'ৰ্চ আছে
হয় নেকি
টো বেলেগও শিকাই আছো তো মোৰ তাতে তত তাতেতো নহ'ব ন মইতো ইয়াত তোৰ ৰিফাইনাৰ হেৰি কৰি সেখনতো তোৰ অফিচাৰ অফিচাৰৰ নাই নাই সেইটোতো তোৰ বেলেগৰ কাৰণে অফিচাৰৰ কাৰণে অ সেইখনটো নহ'ব
অ
তোক মই ইয়াতে নৰ্মেল মানে বাচ্ছা মানে বেলেগ আউটচাইডাৰ খেলা ক্লাবত মই তোক ভাল হেৰিত দেখাই দিম ভালকৈ শিকাব অলপ সময় লাগিব আৰু বেছি বেছি ইমান সি নাই অলপ সময় লাগিব শিকিব পাৰিবি বঢ়িয়াকে ইমান চিন্তা নাইতো খালি অলপ মানে কি সময়টো দিব লাগিব আৰু তোৰ মেইন কথাটো হল বডি ফিটনেছটো বহুত ধুনীয়া হৈ থাকিব স্বাস্থ্যতটো বঢ়িয়া থাক বঢ়িয়াই থাকিব পুৰা ফাইনেলি থাকিব তোৰ টেনিছ খেলিলে কাফ মাচুলটো মানে অলপ ডাঙৰ হয় কাফ মাচুলটো গোৰে ষ্ট্ৰং হ'ব হাত দি ষ্ট্ৰং হ'ব তোৰ হাৰ্টৰ ফাংচন ভালকৈ চলিব অভাৰ অল বডি মানে অভাৰ অল হেল্থ একদম স্বাস্থ্য বঢ়িয়া হৈ থাকিব
হয় জি জিম লব লাগিব নেকি, টেনিছ খেলিলে
তই ত বিগিনাৰ তই জিম কিয় ল'ব লাগে, তই চাব প্ৰফেচনেলৰ কাৰণে জিম বেলেগ তই এতিয়া বিগিনাৰ হিচাপে খেলিবি তই মানে প্ৰথমতে চা প্ৰথমতে ময়ো খেলোতে স্বাস্থ্যৰ মানে হেকাৰণে খেলিছিলো প্ৰফেচনেল খেলিম বুলি মই ভবা নাছিলো ত যেতিয়া মানে ভাল লাগিল খেলি পেলাই একমাহ খেলাৰ পিছত, দুইমাহ খেলাৰ পিছত, এটা আসক্ত এটা বহি গ'ল ন মনত, তাৰপিছত মই দামী দামী জেকেট লৈছোঁ, বা দামী দামী জোতা তোতা লৈছোঁ, তেতিয়া মই টুৰ্ণামেট খেলা আৰম্ভ কৰিছো, তেতিয়া মই জিকিলোঁ এ গম পালে যে মায়ে খেলিব লাগিব, খেলি পেলাই এনেকৈ মই ক'জলোঁ পকী হ লোঁ
ঠিকে আছে। যি ভাল পৰ্যবশ হাৰ্ড হাৰ্ড ৱৰ্ক পে য বুলি কৈয়
সেইটোৱে মই কচ কষ্ট কৰিছোঁ বহুত কষ্ট কৰিছোঁ আৰু কষ্ট কৰিবই লাগিব। তেনিছ খেলিম বুলি ভাবিলে কষ্ট কৰিবই লাগিব।
তাকে
চাই ল এতিয়া কি কৰ তই, কিন্তু ভাল ভাল হেৰি লৈছ তই ভাল পদক্ষেপ তোৰ এইটো।
এটাই জানিম বুলি ভাবিলো তোক, মানে ইমান মোৰ ইমান এটা আইডিয়া নাই না।
অ নাই নাই ঠিকে আছে ঠিকে আছে সুধি লৈছ তই ঠিকে আছে। কৈ দিলোঁ চব খোলা পাতি ধুনীয়াকে কৈ দিলো মই তোক।
দে হ'ব দে।
দে দে ঠিক আছে ঠিক আছে দে হ'ব দে আহ আহ গুড নাইট গুড নাইট শুভৰাত্ৰি